হয় নমস্কাৰ
অ কি কৰি আছে অ শুনা পাই আছো
অ মই এতিয়া এনেই আছো
অ অ আমি কি বিষয়ত কথা পাতিব লাগে আপোনাৰ যদি কিবা মন আছে কথা পাতিব
অ আমি এনেদৰে এডুকেশ্যনৰ বিষয়েও মানে পাতিব পাৰিম আমি শিক্ষাৰ বিষয় হয়
অ অ অসম উম
মানে সেইটো আগৰ এডুকেশ্যন আৰু এতিয়া এডুকেশ্যন মানে আগৰ সময়ত মানুহসকলে কেনে কেনেদৰে হয় কেনেদৰে শিক্ষাটো লৈছিলে কিমান কষ্ট পাইছিলে বা কিমান ভাল পাইছিলে আৰু এতিয়া মানে ই হয় কি ডিফাৰেন্ট বা কি সলনি আহি অ
এইটোৱে
হৈছে সেইটো আৰু
অ আগতেতো অসম এতিয়া ক'ব গ'লে অসমত ইমান ডেভলপ মেন হোৱা নাছিল আগতে অসম অসমত এতিয়াও বহুত গাওঁ এনেকা আছে য'ত ইণ্টাৰনেট এইবোৰ নাই আৰু কিছুমানত স্কুলত স্কুলবোৰো আছে কিন্তু, স্কুলবোৰ ভালকে চলাই, গভৰ্মেণ্ট স্কুলবোৰ টিচাৰ নাই অ'। এতিয়া চহৰী অঞ্চলসমূহৰ স্কুলবোৰ ভালেই চলে, চি বি এ ছি ই স্কুল হওক, বা চছেবাৰ স্কুল হওক এইবোৰ ঠিকেই চলে, কিন্তু যোনবোৰ গভৰ্ণমেন্টৰ স্কুল সেইবোৰ ভালকে নচলায় কাৰণ, টিচাৰবোৰ নাযায় শিক্ষকসমূহ নাহে টাইমত গুৰুত্ব নিদিয়ে। চৰকাৰী স্কুল বুলি আৰু পেৰেণ্টছবোৰো পঠাবলৈ অলপ বেয়া পায় এনেকা চৰকাৰী স্কুলত স্কুলত আজিকালি, প্ৰাইভেটতে পঠোৱাটো ভাল পায় আৰু।
আজিকালিতো মানে চবে প্ৰাইভেটতহে মানে দি দিয়ে নিজৰ ল'ৰা ল'ৰা-ছোৱালী বিলাকক।
অ'।
হয়।
আৰু সেইয়াই আৰু উপায়ো নাই কাৰণ, চৰকাৰী স্কুল চৰকাৰী স্কুলবোৰ ভালকে নচলাই, আৰু পঢ়াও ঠিককে নহয় তাতে, কিন্তু কিছুমান চৰকাৰী স্কুল আছে য'ত ভালকৈ পঢ়া শুনাও কৰাই আৰু ভালকে চলাইও কিন্তু, সেইবোৰ অলপ কম আৰু।
হয়। সেইবোৰ মানে গাঁও অঞ্চলত মানে চাব গেলে বহুত মানে সেইবোৰ প্ৰব্লেমটো পাই যাওঁ আমি, দেখা পাওঁ মানে, য'ত মানে ডিচটেন্সটো বহুত
অ', সেইটো সেইটো আপুনি ঠিক কথা কৈছে। কিছুমান গাঁৱত মানে কি হয়, বহুত দূৰত দূৰত স্কুলত থাকে। ছাত্ৰ-ছাত্ৰী বোৰে কিছুমান মই দেখিছিলোঁ এদিন দেখিছিলো নদী দী পাৰ কৰি যাবলগীয়া হৈছিল কাৰণ নাই নদীত। তে তেনেকে বহুত কষ্টৰ সন্মুখীন কৰি এনেকে পঢ়িবলৈ যোৱা যায়। আৰু যাৰ কাৰণে সিহঁতে পঢ়া-শুনাও ভালকে নহয়। আৰু কষ্টও বেছিকে হয়, সেয়ে
সেইটো আৰু গাঁও অঞ্চলৰ ফালে বেছি হয়। যোনে যোনে মানে এই ভিতৰিয়া বা ফৰেষ্ট এৰিয়া হয়, অ', ফৰেষ্ট এৰিয়াত যোনে থাকে। সেই অঞ্চলত মানে বেছি হয় আৰু সেইবোৰ প্ৰব্লেমটো। ক'ব গ'লে এতিয়া মানে অকনমান হ'লেও ভাল হৈছে বুলি মই ক'ব পাৰোঁ। আৰু আগত যদি আমি, হয়। আগৰতো মানে আমি চাব গ'লে বিশ ত্ৰিশ বছৰৰ আগত সেইটো আমি আইতা ককাহঁতৰ দিনৰটো চাব গ'লে আমি মানে আমাৰ দেউতাহঁতৰ অ' সময়ৰতো চাব গ'লে মানে বহুত কষ্ট, অ'। এতিয়া এইটো অ'।
উম, তেতিয়া মানে পঢ়িবলৈ হ'লে পঢ়িবলৈ হ'লে গুৱাহাটী আহিবলগীয়া হয় বহুত মানুহ।
হয়।
কাৰণ তেওঁলোকৰ ডিষ্ট্ৰিক্টত এনেকৈ নাই কলেজসমূহ নাই ডাঙৰ ডাঙৰ। এতিয়া বাৰু বহুত ডিষ্ট্ৰিক্টত কলেজেই এতিয়া ইউনিভাৰ্চিটি কলেজ বহুত চব ডিষ্ট্ৰিক্টতে খুলি গৈছে। এ টা নহ'লেও ভাল, এই কাৰণে অলপ আৰু যোগাযোগো অলপ ভাল গৈছে এতিয়া। ক'ব গ'লে চবতে সেইকাৰণে এতিয়া অলপ শিক্ষাটো মানে সকলোৱে পোৱা আ মানে পাইছে আৰু।
পাইছে আৰু ভালকে।
এইয়ে।
সেইকাৰণে মানে অ' হয়। তাৰ পিছতো মানে কিছুমান ষ্টুডেন্ট থাকে বা ল'ৰা ছো ৱালী থাকে যোনে মানে ইন্টাৰেষ্ট নিদিয়ে। ন, অ', সমাজত হয়, সমাজত এই বেয়া বস্তুবোৰ লয়। নিচা সেই বা হয়, সেইবোৰ লয় মানে সিহঁতে মানে এডুকেশ্যনটো বা শিক্ষাটো ভালকে নলয়। আৰু যোনে লয় বহুত ভালকে লয় তেনেকুৱা, সেই দুটাতো আহি আছে আমাৰ সমাজত। এইটোও হৈ আছে আমাৰ সমাজত, ভাল বেয়া দু দুটাই কৈ আছে, অ'।
উম, এই গাঁওসমূহ, গাঁও অঞ্চলবোৰৰ এইটো এটা দিগদাৰী যে যোনবোৰে পঢ়া ভালকে লয় সিহঁতে বহুত ভাল কৰিব পাৰে। কিন্তু বহুত এনে
ঘৰত মানে কিছুমান মানি প্ৰব্লেম, পইচাৰ প্ৰব্লেম তে হি টো হয়, হয়, এইটোও হয়।
কিন্তু চৰকাৰে বহুত আঁচনিও আনিছে য'ত পঢ়াৰ খৰচা বহুত অ'।
কিন্তু পইচা বস্তুটো আমাক মানে চবৰ চবৰ তাতে আছে কিন্তু আহে, আহিলেও মানে নধৰে। হয় ন' অ' যিমান পালেও মানে এইটো সু মানে কি কয় সেইটো আ
আৰু লাগে
আৰু লাগে সেইটো মানে হয় আৰু অ' সেইটোৱে।
সেই পইচা যি দাম বৃদ্ধি হৈছে এতিয়া, মানুহৰ উপায় নোহোৱা হৈছে, যিমান পইচা পা সেয়া আকৌ পইচাখিনি গুচিও যায়, তে নিজ নিজৰ ল'ৰা ছোৱালীকে পঢ়াব নে নিজৰ ঘৰটোৱে চলাব এতিয়া বহুত দিগদাৰি হৈ যায়।
অ'। অ' সেইকাৰণে আৰু ল'ৰা ছোৱালীবিলাক মানে ভালকে ভাবি চিন্তি শিক কাটো ল'লে ভাল আৰু। মানে চবৰে কষ্ট হয়। অ' আৰু এই সমাজ খনতে মানে বেলেগ পৰিস্থিতি হৈ যায়। যি নিচাৰ দৰে সেইবোৰ ইউজ কৰাৰ কাৰণে। মানে এটা যেনিবা ধৰি লওক এটা আ, পৰিয়ালৰ বহুত ডাঙৰ, তাই মানে ছোৱালী বা হওঁক বা ল'ৰাই হওঁক তাই মানে নিচা বস্তু লৈ মানে পঢ়া শুনা এৰি দি বৰ কৰি দিয়ে কিছুমানৰ ল'ৰা ছোৱালী সেইটোৱে।
সেইটোৱে।
অ' আৰু কিছুমান থাকে অ' কিছুমানৰ থাকে ঘৰত অৱস্থাত টো একদম বেয়া, তাৰমানে অ' কৰিবলৈ অ' ভাল কৰিব বিচাৰে আৰু ভাল ৰিজাল আনে তাৰপিছত পঢ়িব মন যায় কিন্তু নহয়।
সেইটো সেয়াই কৈছ, সেইটোৱে যে ধনী মানুহো কিছুমান ধনী মানুহৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা বাদ দি সেইবোৰ আপুনি কোৱাৰ দৰে নিচা এইবোৰ এইবোৰত নিজৰকে বিজি কৰি ৰাখে কিন্তু কিছুমান এনেকে দুখীয়া ঘৰো আছে য'ৰ ল'ৰা ছোৱালীয়ে পঢ়িব বিচাৰে কিন্তু পইচা নাই।
পইচা নাই হ, যাৰ বাবে মানে শিক্ষাত টো মানে অ' হাই লেভেললৈকে কৰিব নোৱাৰা তেনেদৰে হৈ যায়।
এয়ে।
অ'।
তেনেকে আমি বহুত চোকা ল'ৰা ছোৱালীক হেৰাইযও দিওঁ কাৰণ নিজৰ পঢ়া শুনা ইহহঁতে এ, কৰি আহিব নোৱাৰে পিছতকে আৰু তেনেকে বহুত কিবা হেৰাই দিও ক'ব পাৰে।
হয় হয়, পাৰে। সেইটোৱে।
এতিয়া পঢ়া শুনা ক'ব গ'লে আজিকালিতো, উম। মাক দেউতাকবোৰেও নিজৰ ল'ৰা ছোৱালীক ক'ব গ'লে অ' কি কয় ডক্টৰ বা ইঞ্জিনিয়াৰ বনোৱাৰ, ডক্টৰ বা ইঞ্জিনিয়াৰে বেলেগ একো সেইটোৱে। কিন্তু ল'ৰা-ছোৱালী এইটোও হয় যে কিছুমান ল'ৰা-ছোৱালীয়ে অকল ডক্তৰ বা ইঞ্জিনিয়াৰ হ'ব নি ন
সেইটো অ হয় হয় কিছুমান মানে অলপ ডাউন থাকে, কিছুমান মানে অ অ পিছতহে বুজা তেনেকুৱা ব্ৰেইনৰ থাকে ন, ব্ৰেইন মানে অ সেইটো অ বেলেগ বেলেগ, অ কাম কৰাটো বেলেগ বেলেগ হয়। সেইটোৰ বাবে হয়। অলপ কমকে আৰু অ অলপ লাহে লাহেকে বুজি পাই কিছুমানে সেইটোৱে, হয়। সেইকাৰণে মানে অ অ মা-দেউতা সকলে মানে নিজৰ ল'ৰা ছোৱালীয়ে কিমান মানে বুজিব পাৰে সেইটো চাই কিনেহে অ। পঢ়া শুনাতটো দিব পাৰে। কিছুমান মা-দেউতা থাকে ন যে আমাৰ ল'ৰা ছোৱালী বা আমাৰ এই ষ্ট্ৰীম লৈও মানে এনে হৈ যায় না, যে চায়ন্সতে পঢ়িব দিম চায়ন্সতে পঢ়়িব দিম তেনেকুৱা থাকে, কিন্তু নিজৰ ল'ৰা বা অ নিজৰ ল'ৰা বা ছোৱালী চাইন্স ষ্ট্ৰীম ল'ব পাৰে নে নাই যোগ আছে নে নাই সেইটো মানে নাচাই অ, যাৰ কাৰণে কেতিয়াবা মানে দুবছৰ পিছত দে ফেইল কৰি আৰ্টচত তেনেকুৱা যায়। ন তেনেকুৱা পঢ়ে আকৌ সেইটোও দেখা পাওঁ আমি। অ ঠিক তেনেদৰেও দেখা পাও আমি।
সেইকাৰণে ল'ৰা-ছোৱালীক নিজৰ ডিচিজননটো নিজে ল'ব দিব লাগে সিদ্ধান্তটো।
আৰু কিছুমান মানে অ কিছুমান ল'ৰা-ছোৱালী মানে ইমানো ভাবিব নোৱাৰে, কিছুমান ইমান অ খলৈকে মানে দিপ লৈকে নাভাবে না। এনেকে গাইড লব পাৰে আৰু ডাঙৰ ডাঙৰ মানুহৰ ওচৰত যাই কিনে আহ হেল্প লবা পাৰে
সেইটোৱে ডাঙৰ দাদা বা এইবোৰক সুধিব পাৰে যোনে পঢ়িছে আহ কাৰণ অ এইটো নিজৰ অ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অ বিশেষ ভাগ। কি ষ্ট্ৰিম ল'ব এইটো, সেইটোৰ ওপৰতে বহুত বস্তু নিৰ্ভৰ কৰে।
অ মানে ষ্ট্ৰীম লৈ কিনেহে আৰু কিবা এটা মেজৰ লৈ কিনেহে আমি নিজৰ গ'ল টো পাই যাওঁ আমি যি সপোন দেখিছো যি অ যি হ'ব ইচ্ছা আছে সেইটো আমি মানে আহ হ'ব
আৰু আপুনি গোলৰ কথাটো ঠিক কলে যে সকলোৱে নিজৰ এটা গোল এটা এটা ৰাখিব লাগে যাতে আগৰে পৰা ৰাখিব লাগে সৰুৰে পৰা ৰাখিব লাগে যাতে অলপ সেই গোলটোৰ প্ৰতি আমি কাম কৰি যাও আৰু
হয়।
অ তেতিয়া মানে নিজৰ কি কয় এইটো ফকাচ আৰু ধ্যানটো অলপ ত ওপৰতে ৰাখিব পাৰে বেলেগ ধাণ্ডা বা বেলেগৰ প্ৰতি তেনেকৈ আকৰ্ষিত নহওঁ বেলেগ ধাণ্ডা।
হয়। উ এটা মানে ষ্টুডেন্ট হয় তেনেকেই মানে ল'ব লাগে আৰু সিদ্ধান্ত বিলাক।
অ', সেইয়ে
হয়। ভাল লাগিল আহ, আপোনাৰ লগত আহ, শিক্ষাৰ বিষয়ে আলোচনা
আলোচনা, মোৰো খুব ভাল লাগিল আপোনাৰ লগত আলোচনা কৰি এই বিষয়ৰ ওপৰত। অম, ধন্যবাদ।
ধন্যবাদ।